কি কথা কবি, হেল্ল' হেল্ল'
অঁঃ হেল্ল' হেল্ল'
অঁঃ শুনিছো শুনিছো উম
কোৱা কেনেকুৱা খবৰ
খবৰ ভালেই আৰু দেই আছো ভালকে। খাই বৈ এতিয়া, অঁঃ ৰুমতে থাকো। হল মানে কি হ'ল ঘৰলৈ যোৱা নাই মোৰ ইয়াত থকাই হৈ গ'ল প্ৰায় তিনি চাৰি বছৰ। উম তাৰ পৰাৰ আৰু তোমাৰ কোৱা, কি খবৰ ভালে আছা?
ত' এইকেইদিন ঠিকেই, এনেই অলপমান কাম এটাত বিজি হৈ আছো। তাৰমানে,
উম
উম তাকে। সেইয়ে দেহ পাতিটো ঠিকেই কাৰণে ধৰ কামত লাগি- দেখিব পাইছো
উম লাগে। তোমাৰ ৰানিং কেনেকুৱা গৈছে?
ৰাণিং ন ৰাণিংটো বঢ়িয়া গৈছে দেই এইকেইদিন।
উম
ঘৰৰ ওচৰতে বাইপাছটো আছে ৰাতিপুৱা ৰাতিপুৱা বাই পাছ চব ব্যস্তয়ে মানে হেৰি অ ফিল্ডত যাম বুলি ভাবিছিলো ফিল্ডখন পুৰা ৱা হৈ আছে মানে এইকেইদিন তাৰপিছত সেই ডক্তৰৰ ওচৰলৈ গৈছিলো ভৰিত অলপমান প্ৰব্লেম আছে কাৰণে মই এইদ বোকা গছকা নাই
ইছ হয় নে
উম ত' সেইকাৰণে ভৰি কণ্ডিশ্যনটো চাই মানে মই জোতা ধুনীয়াকে পিন্ধি ৰাস্তাতে দৌৰি আছো উম তাৰপিছতে সেই এ নৱেম্বৰ অক্টোবৰ মানত চাগে মে বি হ'বও পাৰেগে হেৰিটো কি বুলি কয় মোৰ ইন্টাৰভিউটো উম তাকে লাগি আছো কি হয় নাজানো
উম ৰাণিং ৰাণিং পুৰা আহিছেগে ন
ৰাণিংটোতো ঠিকে আছে যোৱাবাৰ যেনেকে উ যোৱাবাৰতো ফিজিকেল দিলো এইবাৰ এইবাৰত ফিজিকেল আৰু ভাল কৰিব লাগিব সেইকাৰণেটো প্ৰেক্টিছ ধুনীয়াকে চলাই আছো তেনেকেইটো নিজৰ কথা নিজে ক'ব নোৱাৰো বাৰু হ'লেও মানে আল্টিমেটলি ধুনীয়া হৈ আছে মানে
উম
উ বৰ্তমান দেই ত' সেয়া দুখ লাগে কেতিয়াবা কেতিয়াবা লগৰ বিলাকে এতিয়া একেলগতে ভাই ভা দি ৰিটাৰ্ণ দি অহা লগৰ বিলাকে ধুনীয়াকে চেলাৰী পাই ধুনীয়া ধুনীয়া সত্তৰ-আশী হাজাৰ টকীয়া মোবাইল লৈ ঘৰত আহিছে অ ভালো লাগে দিয়কচোন ইমান দূৰ এক মত লগৰতো লগ পাইছো বাট দুখো লাগে যে মইও নেপালো বা মই নেপালো এনেকেই আৰু আৰু ঘৰতো ঘৰতো কথা শুনিবলগীয়া হৈ যায় কেতিয়াবা কেতিয়াবা একোটা কৰিব পৰা নাই বুলি ম নোৱাৰি এতিয়া ন এইটো টানি আজুৰি ল'ব পোৱা বস্তু নহয় নহয় যোনে কষ্ট কৰিব সি সেনেকে পাব কষ্টৰ ফল মিঠা বুলি সেইটোৱে কয় আৰু
উম তাৰ পৰা এই ফিজিকেলৰ মানে কেনেকে দিব লাগে কত দিব লাগে কিমান দূৰ ৰাণিং কৰিব লাগে কিমান দূৰ লং জাম্প কৰিব লাগে কিমান চিন আপ কিমান মাৰিব লাগে পুষ আপ কিমান বাৰ মাৰিব হব লাগে এ বি ইউ বি। মানে এইবিলাক মানে ময় ভালকে বুজি নাপাওঁ মানে কথাবিলাক মানে মই ইমান ভিতৰলৈকে সোমাই নাই যোৱা যে। মানে এইবি কি হয় ইউবি কি হয় কনষ্টেবল কি হয় এছ কি হয় কোনটো পৰীক্ষা দিলে কি পায় মানে মই ইমান ভালকে এ নাজানো দুতামান কথা মান কোৱাচোন কোনটো কাৰণে কি ফিজিকেল দিম? কব লাগে কোনটো কাৰণে নিব লাগে বা ৰানি হলে কিমান কিলোমিটাৰ। মিটাৰ নে মিটাৰ মাৰিব লাগে লং জাম্প কিমান মিটাৰ উম সেইবিলাক অলপমান কোৱাচোন মানে মোৰ ভাবি আছো লাহে, লাহে মই চাকৰি কাৰণে নহয় বাৰু মানে নিজৰ দেহাটো ঠিক থাকিব কাৰণেও মানে ৰানিং দৌৰা ষ্টাৰ্ট দিম কালিৰ পৰা।
চাকৰি বুলি কথা নাই বাট এ আমাৰ নিচিনা মানুহৰ কাৰণে চাকৰিটো মানে বহুত এটা ডাঙৰ বস্তুৱে বুলি ক'ব লাগিব সেইকাৰণে লাগি আছো ত' মই এ বি ইউ বি কনষ্টেবলৰ কাৰনে লাগি আছো ব বাকী ফৰেষ্ট গাৰ্ড, এ বি বি, তাৰ পিছত জল ৱৰ্ডাৰ এইবিলাক কনষ্টেবল কাৰণে মই লাগি আছো মই মানে ডিগ্ৰী পাছ নহয়তো সেইকাৰণে এছ আই বিলাকৰ এ আ বিলাক মই ইমান মাথা মৰা নাই মাথা মাৰ নাই মানেটো এইটো ময় নেপাও য়ে দিবলে বাত জদি এছ আই লেবেলত ময় কোচিং কৰো ময় পৰহা মোনা কৰো তেতিয়া টো কনিষ্টবল টো কি বোলি কয় ইজিয়ে হয় জাব। টঠাপিও মানে মই সেনেকে লাগি আছো এইকেইদিন। হেৰি পঢ়া হোৱা নাই বাৰু এইকেইদিন ত অকল ফিজিকেলত এইকেইদিন মন দিছো কাৰণ ঘৰৰ কাম থাকে। যেতিয়া ফিজিকেল চিজিকেল দিম তেতিয়া ৰুম চুম লৈ ভালকৈ পঢ়িব লাগিব বাৰু তিনি চাৰি পাঁচ মাহ এতিয়া এনেই ঘৰতে চাই আছোঁ বাকী হেৰিক ফিজিকেল দিবলৈ হ'লে মই সেয়ও দিছিলোগৈ কি বুলি কয় তুমি ডিব্ৰুগড় ডিব্ৰুগড়তো শুনি চাই ছাগে ডিব্ৰুগড়ত দিছিলগৈ ফিজিকেলটো তাতে কনষ্টেবলবিলাকৰ এ বি ইউ বি ত বত্ৰিশশ মিটাৰ দৌৰ থাকে। বত্ৰিশশ মিটাৰ দৌৰ তুমি চৈধ্য় মিনিটত কমপ্লিট কৰিব লাগে। কিন্তু এতিয়া চৈধয় মিনিটত কমপ্লিট কৰিলে নহবই মানে এতিয়া ধুনীয়াকে তুমি ইলেভেন পইণ্ট ইলেভেন চাৰেি এঘাৰ কিবা তেনেকৈ আৰু সিমানখিনিত মাৰিবই লাগিব কাৰণ আজিকালি সৰু সৰু ল'ৰাবিলাক যুঁজ বহুত বেছি সিহঁতে বহুত বহুত মাৰ্কচ পাই যায় তাতে আৰু এইবিলাক আমাৰ নিবনুৱা সমস্যা টোতো আছেই অসমত হয় নে নাই বহুত হাইক,। কাট অফ যায় মানে পুৰা কম্পিটিচন উম, সেইকাৰণে মানে এতিয়াতো এই লাগিবই মানে সীমা খিনিত মানে বাৰ ওচৰ চৰি লাগি যাব মানে। বাৰ মিনিটত যদি মাৰিব পাৰা তেতিয়াহে মানে ৰিতেনৰ কাৰণে নামটো অহাৰ চান্স থাকে,।
উম।
উম।
মানে বাৰ মিনিটত বাৰ বাৰ মিনিটত যদি আৰু মোক মান দিব।
বাৰ মিনিটত মাৰিলে তুমি বাৰ মিনিট তোমাৰ দহ ছেকেণ্ডৰ ভিতৰত মাৰিলে তুমি পাবা তেৰ। তেৰ পালেও মানে চ থে কিন্তু ত তুি যি্ব বেছি প থ তোমাৰ এভান সেইোৱ আৰু'। তুমি ধৰ তেতিয়া' ৰিটাৰ্ন দুই এক নম্বৰ কমি গলে উ' তোমাৰ ফালৰ পৰা মেকপ হৈ যাব হয় নাই'। উ' সেইটোয়ে তাৰ পিছতে, এ বি ই বিৰ লং জাম্প টো থাকে তোমাৰ চাৰে ষোল্ল ফুট আৰু কামাণ্ডো টো থাকে চাৰে সোতৰ ফুট। উম এতিয়া লং জাম্পটো বা আছে ধুনীয়াকে ওঠৰ ঊনৈশ ফুট মাৰি ফুটাই দিওঁ। উম' ধুনীয়া লাগে হেতো লং দাম মানে এবাৰ আহি গলে আক নযায়গে মানে, ৰানিিংটো কিন্তু এসপ্তাহ বহি দিলে মানে, তুমি আকৌ বহুত খিনি পিছলে পিছলৈ অহা নিচিনা হৈ যায়।
উম'।
তাৰপিছত এ বি ইউ বিৰ, এ বি ত থাকে, এ বি কনষ্টেবলত থাকে আ চৈধ্য়টা চিন, আপ মানে এইটো ওলমি পিনে মাৰে যায় এইটো, বুজিছা চাগে? উ' আৰু ইউবি নাথাকে। অঁ পিছতে সে, তুমি মাৰিব লাগিব আৰু চৈধ্যটা ওলমি ওলমি পুৰা চেষ্টখন লগাই লগাই মাৰিব লাগিব, তুমি যদি তাৰপিছত কোৱালিফাই হোৱা। তুমি ট্ৰেইন দিব লাগিব ৰিট্ৰেইনৰ কাৰণেতো ভালকে পঢ়িবই লাগিব, উম'। বাকী সে তাৰপিছত ৰিটাৰ্ পাছ কৰাৰ পিছত পাঁচ নম্বৰ মাৰ্কৰ ভাই ভাই হ'ব। চাইক'মেট্ৰি টেষ্টে
মই এ, ফি পাছ হলো বুলি কেনেকে গম পাম?
ফিজিকেলত পাছ হলো বুলি তুমি গম পাবা সেনেকে, হেৰি তুমি যোনদিনা ফিজিকেল দিবাগে
অঁ।
উম' সেইদিনা সেইদিনা মানে তোমাক তুমিতো গম পাবা, এবা তুমি তুমি যেতিয়া দৌৰিবা তাৰ পিছতে তোমাক ক'ব কোনে কোনে ফেইল, কোনে কোনে পাছ সেইখিনি যদি পাছ কৰা, তোমাক চিন আপ মাৰিবলৈ দৌৰি কি বুলি কয় লং জাম মাৰিবলৈ নিব যদি ফেইল কৰা তুমি তাৰ পৰাই আউট হৈ যাবা মানে। ঠিক আছে, তাৰপিছত গোটেইখিনি তিনিটা এতিয়া ৰানিিং লং জাম্প আৰু চিন আপ মৰাৰ পিছত তোমাক আকৌ ৰিজাল্ট দিব মানে। এখন কাগজ দিব, এইটো পুৰা ঋচিপে অ দিব সেই ৰিচিপত থাকিব তুমি কি কৰিব কোনটোত কিমান নম্বৰ পালা তাৰপিছত ট'টেল মাৰ্ক টোতেলমাকচটো কাউন্ট কৰাই থাকিব মোৰ যোৱা বছৰ হেৰী হল মানে মই এবি এবি দুইটা দিছিলোঁতো
উম
অ দুইটা দিছিলো বুলি ভাব ভাবিছিলিলোঁহে কিন্তু মই মানে এপ্লাই কৰোতে ভুল হৈছিলে অকল কৰোঁতে অকল ইউ বি চিলেক্ট কৰিলোঁ এইবিটো ন কৰিলো সেইকাৰণে মোক চিনাপ মাৰিবলৈও নিনিলে বাকী সেই ইউ বি তৰ কাৰণে অলপ চ এ গৈ আহিলো আৰু ৰিটেন চিটেন দিলো ভাইভা চাইভা দিলো ভাবিছিলো পাম বুলি নেপালো কপালটয়ে বেয়া বুলি কব লাগিব এতিয়া নাচিব নাজানি ককাল কি চোতাল বেয়া নিচিনা কোৱা নিচিনাই হব আৰু
উ
উ এয়া আৰু বাকী নিজে কষ্ট নকৰিলো বুলিয়ে ক'ব লাগিব এতিয়া কষ্টটো ধৰ মোতকৈ বেছি কৰিলে বেলেগে যেনেকে কষ্ট কৰিলে সেনেকে ফলো পালে মই মে বি কম কষ্ট কৰিলোঁ কিনে কম ফল পালোঁ এতিয়া অভিজ্ঞতা হ'ল এতিয়া এইবছৰ ভালকৈ দিম বুলি ভাবিছোঁ
উম
শো হৈছে এনেকে তোমাৰ কেতিয়া চৌবিশ পঁচিশ হলগে হয় নাই
উম
এ মানে এইটো সময়তে কিবা এটা কৰি ল'ব নোৱাৰিলে এতিয়াতো আজিকালি দিনত হয়নে নাই তুমি বুজি চাই
উম
এইটোৱেই দিবা তুমিতো ডিগ্ৰী পাছ কৰা চাগে ন কৰিলা চাগে
অ যোৱা বছৰৰ শেষ হ'ল
হয় তেনেহলে তুমি এছ আই দিব পাৰা তুমি এতিয়া পঢ়ি থাকা এছ আই টো অলপ টাফ আহ কিন্তু কনষ্টেবলতকৈ কিন্তু তোমাৰ ফিজিকেলটো অলপ অকমান এ হাৰ্ড নাথাকে অকল হৰু মিটাৰ দৌৰিব লাগে হয় অকল অকল ষোল্লশ মিটাৰ তোমাৰ তাত থাকিব আঠ মিনিট দিয়ে নহয় নহয় সাত সাত মিনিট সাত মিনিট ছোৱালীহে আঠ মিনিট দিয়ে কিন্তু ল'ৰা সাত মিনিট দিয়ে তুমি সাত মিনিটত মানে জাষ্ট কোৱালিফাই কৰিলে হ'ব
অ মানে সাত মিনিটত মানে মই কমপ্লিট কৰিব পাৰিলে হ'ব মানে মানে
হয় হয় হয় বত্ৰিছশ মিটাৰ আঠ মিনিটত
ষোল্লশ নে বত্ৰিশ ষোল্লশ নে বত্ৰিশ এতিয়া ষোল্লশ নি কলা
অ ষোল্ল শ ষোল্ল শ মানে এছ আই ষোল্লশ কনষ্টেবলৰ বত্ৰিশ
অ মানে ধৰিলা মই এতিয়া পাছ কৰিলো তাত ফিজিকেলটো ষোল্লশ সাত মিটাৰ মাৰিলো পাৰ তাৰ কি আকৌ ভাই ভাও দিব লাগিব নেকি
তুমি ভাই ভা দিব লাগিব হয়। ভাই ভা টো মে বি গুৱাহাটীত হব তোমালোকৰ যদি পাছ কৰা। অ সেইটোৱেই আৰু ভালকে যদি কৰা ভালকে প্ৰেক্টিচ চেক্টিছ কৰিবা আৰু প্ৰথমতে মানে কিনো প্ৰথম তোমালোকৰ ৰিটেৰ্ণ হ'ব আৰু কনষ্টেবলৰ কিন্তু ফিজিকেল হয়। সেইটোয়ে আহ ভালকে পঢ়া শুনা কৰিবা তুমিতো ডিগ্ৰীও পাছ বাকী বা বাহিৰা জ্ঞানটো তুমি বাহিৰত এনেকে বাহিৰত থাকা বাহিৰত ঘুৰা তোমাৰ নলেজ বিলাক আছে তাতে আকৌ তুমি চাইঞ্চৰ ল'ৰা অ তোমাৰ আৰু এটা এটা এডভাঞ্চ আছে দেই মানে তুমি হেৰিটোত তুমি চাইঞ্চৰ ল'ৰা যিহেটো তুমি এ পি আৰ অ' যে আছাম পুলিচৰ এ এপিআৰো এ পি আৰ তুমি এপ্লাই কৰিব পাৰা এপ এ পিৰ টো বহুত বঢ়িয়া পোষ্ট মানে
ঠিক আছে দে মই মানে কাম এটা কৰি আছো বহুত বৰ্তমান ত আখৌ বেলেগ কেতিয়া মই আপোনাক মানে কথাখিনি সুধিবলে ফোন কৰিম বাৰু